কি কৰি আছা?
এইটো মই পঢ়ি আছিলোঁ ৰবা অলপমান জিৰালো।
অ', অলপ জিৰাই চা এতিয়া।
জিৰাইছোহে অলপা পৰি পৰি আমনি থাকে। হাইড্ৰলজি পঢ়িছেলো এতিয়া আমনি লাগিলে অ'কণ পঢ়িছিলে। তাকে ভালে কৰিলা ক'ল কৰিলা। ক'লটো কৰি ভালে কৰিলে অলপ ভাবিছিলোঁ অলপ ক'ল কোনোবা কৰিলে ভাল আছিল। কথা চথা হোৱা নাই বহুদিন।
অ', আৰু হাইড্ৰলজি ক'ৰ পৰা পঢ়িছা তুমি?
ইউটিউবত বহুতখিনি তোমাৰ কি চাব লগা বহুতখিনি আছে তাতে চাব পাৰ।
মানে গেটৱালাৰ ভিডিঅ'বোৰ নে কি?
অ', পাৰা পাৰ সেইটো চাব পাৰ।
অ', অ', গেটৱালাৰ সেই মাছ হা
পঢ়োৱাখিনি বহুত ভালে পঢ়ায় আমাৰ কলেজৰ যিমান চিলেবাছ আছে গোটেইখিনিৰ লগত মিলি যায়।
মিলি যায় ন।
পুৰা।
উম, আৰু এইবাৰ হাইড্ৰলজিতো অংক বহুত আহিব আমি অলপ অলপমান থৰলি চাব লাগিব বস্তুবোৰ
হয়, হয়।
আৰু আমাৰ যিজন ফেকাল্টি মই শুনিছোঁ বিৰাট টান প্ৰশ্ন কাকত কাটে।
কি কয়।
হয়, হয় বহুত কে হেনো আৰু হাই দ্ৰলজি মানে আমাৰ ছিনিয়ৰসকলে কৈছে আৰু বিৰাট কঠিন পায় বিষয়টো আৰু মাৰ্ক্স উঠাব মানে অকমান টান হয় অলপ ভালকে আমি পঢ়িব লাগিব। অলপ কষ্ট কৰি
আচ্ছা, আচ্ছা।
হাইড্ৰলজিৰ যে এখন গ্ৰন্থ দিছে যে আমাক
দিছে জানো মইতো পোৱা নাই।
মানে সেই আমাক ছাৰে ক্লাছতো ক'ব বাৰ সেই গ্ৰন্থ খনৰ পৰা বহুত মানে আহে আৰু প্ৰশ্ন।
আচ্ছা।
অংক হওক প্ৰশ্ন হওক সেই বুকখন সেই গ্ৰন্থখন মানে আমি ভাল দৰে পঢ়িব লাগিব আৰু পৰীক্ষাৰ বাবে
আচ্ছা আচ্ছা
উম
টান হ' নেকি বুত বাৰু
টান মানে ল'ৰা ছোৱালী সকলে অকমান টান পায় বুলি মই শুনিছো কিন্তু এনে বিষয়টো কিন্তু ইজিয়ে কাৰণ আমাৰ মানে গেটৰ চিঙত যোন যোন ছাৰ মেডামসকল আছে তেওঁলোকে সকলোৱে কৈ যায় যে হাইড্ৰ'ল'জি বিষয়টো পঢ়ি যাবা চাৰি পাঁচ নম্বৰ সহজতে তোমালোকে আনিব পাৰিবা গেট পৰীক্ষাত
এই চব ভালে আছে একো আমাৰ চন্তা চিন্তা নাই তেতিয়াহলে
উম সেইটোয়ে হয় বিষয়টো অলপ সৰুও হয় আৰু মানে ইংৰাজীত যিটো শব্দ আছে ন স্কৰিং বুলি স্কৰিং হয় মানে বিষয়টো আৰু হাইড্ৰ'লজি মানে পঢ়িবলৈ কোনো বেলেগ ধৰণৰ বিষয়ৰ জ্ঞান আমাক নালাগে ধৰি লোৱা ফ্লুইড মেকানিক্ছ হাইড্ৰলিক্স তাৰপিছত অ'পেন চেনেল ফ্ল' ইৰিগেশ্যন ত' এইবিলাকে পৰে ন ৱাটাৰ ৰিচৰ্চ ইঞ্জিনিয়াৰিঙত ত' এইখিনি বিষয়ে আমাক জ্ঞান নহ'লেও হৈ যায় আৰু হাইড্ৰলজি পঢ়িবলৈ
তেতিয়াতো ভালে আমি এবাৰতে যদি নতুনকৈও পঢ়ো আৰম্ভণি কৰো তেতিয়াও আমি পাৰিব লাগে
উম তেতিয়াও আমি ধুনীয়াকে পাৰি যাম আমাৰ গেটৰ ক প্ৰশ্ন প্ৰশ্নও শল্ হৈ যাব
তাকে
উ বাকী তুমি চাই লোৱা হয় হয় বাকী তুমি এতিয়া আহ কলেজ পাছ কৰাৰ পিছত তোমাৰ ভৱিষ্যতক লৈ কি মানে তুমি ভাবিছা কি কৰিম বুলি ভাবিছা
এনেইতো যিহে ঘৰুৱৰ পৰিস্থিতি মোৰ এইটো এতিয়া চাকৰি এটা পালে ভালে আছিলে
উম হুম
বাকী তোমাৰ
মোৰো মইয়ো এতিয়া মা পাপাক সিমান কষ্ট দি থাকিব মন নাই নিজে অকনমান
তুমি ক'ত কষ্ট দিছ তোমাৰচোন পঢ়া শুনা ভালে গৈ আছে
কষ্ট মানে কি আৰু এতিয়া নিজৰ উপাৰ্জন এটা থাকিলে এতিয়া মা পাপা সকলে পইচা নিদ দিব ল নি দিবলৈ নিদিলেও হ'ব মানে মোক মই নিজে নিজৰ পেট ভৰিব পাৰিম নিজে নিজৰ ওপৰত পইচা উপাৰ্জন কৰি খৰচ কৰিব পাৰিম মানে গম পাইছা নিজৰ এটা সংস্থাপন লব পাৰিম জীৱনটোত
হয় আত্মনিৰ্ভৰ আত্মনিৰ্ভৰ হ'ব পাৰিলেতো ভালেই
হয় হয় সেইটোৱটো কথা এতিয়া টুৱেণ্টিজৰ বয়সটোত কিমানবোৰ আমাৰ ল'ৰা ছোৱালী আছে যোনে ঘৰতে বেৰজগাৰ বহি থাকে হয়নে মাক বাপেকৰ পইচাতে চলি থাকে আৰু তেওঁলোকে খুব মানে ঘৰত থাকি থাকিও সিহঁতৰ শান্তি নাই তো বিকজ আহ মাক বাপেকৰ মাক বাপেক সকলৰ ফালৰ পৰাও সংস্থাপন এটা ল'বলৈ বিৰাট মানে এ জোৰ দিয়া হয় সদ দিবও দিয়াচোন সংস্থাপন এটা ল'বলৈ হ'ল বয়সো হ'ল আৰু মাক বাপেক মাক বাপেখন বুঢ়া হৈ আহিছে যে সিমান ল'ৰাটোক খুৱাইো থাকিব নোৱাৰে এফালে ল'ৰা হয় এটা সময়তো নোৱাৰা হৈ যায় মাক বাপেকে আৰু কিমান কৰি কৰি খুৱাব হয় নাই
তাকে
এতিয়া ল'ৰাটোৱে নিজে বিয়াও পাতিবই বিয়া চিয়া পাতি সংসাৰ পাতি বুলিও হ'ল হয় নে বয়সটো
সৰুটো
উম সেইকাৰণে জীৱনত সংস্থাপন এটা যিমান জ যিমান জল্দি ল'ব পাৰি সিমান জল্দি ভাল আৰু
তোমাৰ বিয়ালৈ বাৰু বহুত টাইম আছে তাৰে আগৰলৈ তোমাৰ কি এনে ভাবিছা তুমি?
হয় মই ভাবিছোঁ মই যিখিনি চৰকাৰী পৰীক্ষাবোৰ আছে যি যাৰ পৰা মানে চৰকাৰী চাকৰিবোৰ পায় সেইবিলাক মই দিম বুলি ভাবিছোঁ মই গেটটো দিম বুলি ভাবিছোঁ তাৰে পৰা বহুত কোম্পানীয়ে তোমাৰ গেট তৰ মাক্সটো চাই কেনে লয় আৰু এটা ভাল গেজেটেড অফিচাৰ চাকৰি পাই যায় আৰু। যদি গেটৰ মাৰ্কছ অলপ ভাল আহে।
এই ভালে তুমিতো পাৰিবা তোমাৰ পঢ়া শুনা ভালে গৈ আছ তুমি কেলে নোৱাৰিবা আৰাম ছে পাৰিবা
চাওঁ বাৰু গেটত এতিয়া কম্পিটিচনো বহুত আৰু চিভিলৰ মানে পোষ্টও কম ওলাই বাকী গেটৰ বাহিৰে এটা পৰীক্ষা আছে বাৰ্ক বুলি বাৰ্ক চিনি পোৱা
পা পা পাও সেই সেইটো যে এটমিক্ ৰিচাৰ্চৰ কথা কৈ আছা ন
হয় হয় ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ বুলি কয় যদিও ত সেই অৰ্গনাইগেচন নটোৱে মানে প্ৰত্যেক বছৰে চিভিলৰ পৰা মানুহ লয় মানে প্ৰত্যেক বছৰে বিছ পঁচিছটামান লয় ত' তাৰে ভিতৰত ভিতৰত মই যদি এজন হৈ যাওঁ ত' বিৰাটেই ভাল কথা আৰু বিৰাটেই মোৰ ঘৰৰ পৰিয়ালৰ কাৰণেও খুব আনন্দৰ কথা হ'ব তাতে মানে দৰমহা পাতিও ভাল আৰু যিহেতু চৰকাৰী চাকৰি এটা ষ্টেবিলিটি বুলি যাক কয় ইংৰাজীত সেইটো বস্তু আছে বাকী ফেচিলিটিও দিয়ে থকা মেলা ব্যৱস্থা
থকা পেলাই মানে তোমাৰ মানে ভাবিব নালাগে আৰু তুমি
সেইটোৱেই
ভালেচোন
হম আৰু সিমান মানে সেনেক হা তুমি কি কৰিম বুলি ভাবিছা
চাওঁ ৰব পঢ়া শুনাতো ইমান ভাল যোৱা নাই মই বা কি পাৰিম কি নোৱাৰিম লাগি আছে।
অ তুমিও পাৰিবা আৰু তোমাৰ আমাৰতো বয় মানে সময়ো আছে ন
সময় আছে বাট সময়ৰ অলপ আগত যদি কিবা পাই যাওঁ মানে যেনেকে তুমি মোক ক'লা আৰু সেনেকুৱাকে যদি কোনোবা এটা একজাম ভাল ভালকে যদি মানে সফলকৈ
উত্তীৰ্ণ হয়।
উত্তীৰ্ণ হৈ যায় তেতিয়াহলত
উম উম হুম সেই এতিয়া এতিয়াৰ পৰা আমি কষ্ট কৰি থাকিলে কিন্তু হৈ যাব কি আমি নিজৰ এটা কোম্পানীৰ পৰা ৰিজেক্ট হ'লেও বেলেগ এটা কোম্পানীত পাই যাম হ'লে। কিমান চাকৰি আছে হয় ন চৰকাৰী চাকৰি লাগি থাকে থখিব লাগিব সেইটোৱে বাৰকে লয় ইজৰয়ে চিভিলৰ কৰ্মচাৰী লয় অ' এন জি চি এ লয় ত' কৰ'ৰবাত না ক'ৰবাত তো পায়ে যাম ন ভালকে পঢ়িলে
তাকেই তাকে
সেইটোৱে মই ভাবিছো এটা প্ৰেৰণা হিচাপে
মোৰতো তোমাৰ এইটো ভাবি কিনে মানে মানে পঢ়িব লগগীয়া মন ি যায় কাৰণ তোমাৰ ও আজিকালি বস্তুৰ দাম চোৱা চব বস্তুৰ দাম বাঢ়ি যায় এতিয়া তোমাৰ যদি ভাল চাকৰি নাথাকে তুমি একো কিনিবই নোৱাৰিবা
হম
চলিবলৈ পইচা নাই তো মাৰাপাক কি খব আৰু তে তেনেকুৱ াই ব আৰু
সেইটোৱটো এতিয়া পইচা নাথাকিলে আৰু আজিৰ যুগতনো কিনো আছে হয়নে পইচা নাথাকিলে জীৱনে নাই চব পইচাৰে চলে এতিয়া গুৱাহাটীত ক'ৰবাত গুৱাহাটীত ক'ৰবাত খাবলৈ মেলিব ওলাই গ'লেও এহেজাৰ টকাৰ কমত তুমি পেট ভৰাই খাবই নোৱাৰা
হয়তো
উম
মোৰ মা -দেউতাৰ দিনতে মোৰ মনত আছে চিলিণ্ডাৰৰ তোমাৰ দাম আছিলে কিমান আঠ টকা নেকি কিমান মান হ'ব আজি আঠশ আঠশ টকা হৈছে আঠশ টকাৰো বেছি এতিয়াতো তোমাৰ হাজাৰৰো বেছি
অঁ সেই হিচাপত কিন্তু বস্তুৰ দাম যিমান বাঢ়িছে সিমান কিন্তু মানুহৰ দৰমহা পাতি বাঢ়া নাই।
এই-এইটোৱে টো মই ক'ব ওলাইছিলোঁ
উম সেইটো আমাৰ ভাৰততে এনেকুৱা বিপদ নে বাহিৰা দেশতো এনেকুৱা বিপদ নেকি
বেলেগ বিদেশৰো যিমান মই শুনিছো তোমাৰ বাতৰি কাকতত সিহঁতৰো সেনেক- এনেকুৱা এনেকুৱা বিপদ আহে কিন্তু ভাৰতত কি তোমাৰ বহুতখিনি বস্তু মানে এতিয়া তোমাৰ কি বুলি ক' আমি ইংৰাজীত কয় ন ডেভেলপ হোৱা নাই
উম হুম
সেইটো- সেইটোয়ে আৰু সিহঁতৰো বহুত- খিনি উপায়ে অৰ্জন্ত অলৰেডি কৰিয়ে লৈছে আমাৰ মানে সময় বহুত লাগে।
সময় বহুত লাগে ন উম এতি -এতিয়া ভাল চাকৰি এটা নহ'লে আজিকালি চৰিবলৈ মানে বিৰাট বিৰাট টান
তাকেই তোনো আৰু আৰ তোমাৰ মেডিকেলৰ খৰচা চোৱা
উম সেইটোয়েতো বেমাৰ এটা হ'লে দেখোন গোটেই পৰিয়ালটোৰ ছেভিংছ খিনি উৰাই লৈ যায় এবাৰতে হয় নাই মানুহটো একদম কংগাল কৰি পেলাই মানে
কং কং ভালে থাকে
উ এতিয়া বেমাৰ এটা কেতিয়া আহে সেইটোও ধৰিব নোৱাৰি বেমাৰতটো এনেকে অহ নিমন্ত্ৰণ দিন আহে যেতিয়াই তেতিয়াই হৈ যায়
এতিয়া ডাঙৰ ডাঙৰ এটা ৰোগী আছে সিহঁতে নোৱাৰে ঠিক কৰিব
উম সেইটোয়েতো
এতিয়া তুমি যদি চাই লোৱা তোমাৰ যদি অসমত বোলে তোমাৰ চিকিৎসা নহয় বুলি কয় আৰু বাহিৰত যাবলগীয়া হয় তেতিয়াতো তোমাৰ আৰু আৰু কি ক'ম আৰু কাল লা
সেইটোৱে সেইটোৱেতো আৰু কিছুমান অকণমান যদি বেমাৰটো অকণমান ছিৰিয়াছ হয় তেনেহ'লেতো অসমীয়ৰ ডাক্তৰসকলেতো কৈ দিয়ে আপুনিতো বাহিৰত যাবই লাগিব চিকিৎসা। - কৰিবলৈ সেইটোৱেই এতিয়া আকৌ বাহিৰত যোৱা আকৌ তোমাৰ ফ্লাইটৰো টিকট তৰ খৰচ তাতে থকা মেলাটোতো আৰুয়ে বেছি দাম গুৱাহাটী যিমান দাম বাহিৰা জাগাতো আৰু বেছি দাম হয় নাই
তাকেইতো বেংগলৰে চাইলো এতিয়া তোমাৰ
উম বেংগলৰতটো এক লাখ মান পালেওতো নহয়েই হয়নে এইটোৱে আমাৰ গুৱাহাটীখন চলিবলে এক লাখৰ এক লাখ মান পালে হৈ যায় আৰু প্ৰতিমাহে ন
লাখ টকা পালেতো হৈ যাব চলি যাব আৰু
উম হুম ধুনীয়াকৈ চলি যাব এটা
তাতকে যদি দুই গুণ পোৱা তেতিয়াটো আৰু ভাল। তোমাৰ পৰিয়ালটো চলাবও ইজি আৰু তোমাৰ নিজৰ কাৰণে চলিবও ভাল
উম যিমান পইচা পাওঁ সিমানেই ভাল ন
তাকেইেতো তোমাৰ আগতে জীৱনটোৱে সহ সৰল যায় আৰু কি লাগে নো
উম সেইটো কাৰণ সেইটো কাৰণে মানুহে কষ্ট কৰে কৰি আছে দিয়াচোন দিনে ৰাতিয়ে পঢ়ি আছে কিছুমানে কিছুমানে হাজিৰা কৰি খাইছে। কিছুমানৰ নিজৰ চাকৰি কিছুমানৰ নিজৰ ব্যৱসায়
চাওঁচোন মোৰ বাচ এটাই বেয়া লাগে যে এতিয়াতো বাৰু আমি কলেজত আছো তেতিয়া পইচা অৰ্জন কৰিব আমাৰ সময় আহিব আমি নিজো মা দেউতাকঠাই ল'ম আমাৰ বাৰু এনেকৈ লগ কৰিব পৰাত সময় মিলাব পাৰিম নে নাই আৰু নাজানো আৰু
অ', সেইটোৱে জীৱনটোৱে বা কোনপিনে আমাক নিয়ে হয়নে এতিয়াতো জীৱনৰ লগত সকলো মানুহ ব্যস্ত হৈ যায়। যেতিয়াই বয়সটো পাৰ হৈ যায় হয়নে
সেইটো তোমাৰ এতিয়া আজি আমি আৰু তুমি আৰু মই বাৰু একেলগে আছো
উম উম উম
তোৰো বন্ধুত্ব বহুতালেই এতিয়া পাছলে আৰু যে তোমাৰ চাকৰি হব মোৰ চাকৰি হ'ব এ পাছত বাৰ কেতিয়া লগ পাওঁ নাপাওঁ সেইটোয়ে আৰু অলপ ভাবি বেয়াও লাগে।
অ' এতিয়া লাহে লাহে আমি ঘৰৰ দ্বায়িত্ববোৰতো নিজে ল'ব লাগিব হয় নে এতিয়া মা দেউতাৰ চিকিৎসা হওঁক বা মোৰতো এতিয়া সৰু মইতো ঘৰ ডাঙৰ মোৰতো মোৰ ভাইটিকো পঢ়াব লাগে